হেল্ল। অ কি কৰিছা?
এয়া মই খাই আছো। তুমি?
অ মইয়ো এনেই খাই আছো মানে জিমৰ পৰা আহিছো ন।
অ।
সেইকাৰণে মানে অলপমান মায়ে দিছিলে বুট দিছিলে আৰু তোমাৰ ডিম দু টা দিছিলে আৰু ড্ৰাই ফ্ৰুট দিছে সেয়াই খাই আছো।
অ ঠিকেই আছে ময়ো তোমাৰ মৰ্ণিং ৰাতিপুৱা সময়ত তোমাৰ বুট খালো, দুটা ডিম খালো, এতিয়া দৈ মাৰি আছো।
আচ্ছা দ দৈ খাই আছা ন?
উম দৈ খাই আছো।
আচ্ছা আচ্ছা তুমি এনে ভাত খোৱা নাই নেকি? ভাত ৰুটি?
খোৱা নাই ভাত একদম দুপৰীয়া খাম আৰু, অলপমান দেৰিকে দৈটো খাই লওঁ, তাৰপিছত ভাত খাম আৰু বিন্দাচ।
অ আচ্ছা আৰু দৈতটো কিন্তু খালী পেট নাখাবা দেই তোমাৰ অভ্যাগ নাই যদি, পেটটো বেয়া কৰি দিব।
নাই নাই দৈ খাওঁ মই দৈ আগতে মানে বহুত খাইছোঁ দৈ।
অ তেনে ঠিকে আছে মানে, খালী পেটত মানে কোনোবাই কোনমবাই দৈ খালে যে মানে আহ পেটটো বেয়া হৈ যায়। উম মই মিঠা দৈটো বহুত ভাল পাওঁ।
কি বঢ়িয়া লাগে ৰে বা! মিঠা মিঠা।
উম অ মিঠা মিঠা লাগে মানে যোনটো খালে স্কিনৰ কাৰণেও ভাল আকৌ তোমাৰ পেট ত ঠাণ্ডা কৰি দে ন গমত সেইকাৰে ভাল।
অ। সেইটোৱে আমাৰ‌ মিঠটো আনা নাই বাৰু আমাৰ যোনটো নৰ্মেলটো ন টেঙাটো সেইটেঙাটোৱে আনিছিলে তাত মই চেনি মিলাই লৈছোঁ।
অ সেইটোও ভালেই দিয়া টেঙাটোও ভাল খাবলৈ। তাত অলপমান গুৰ মিলাই নহ'লে চেনি মিলাই খাব পাৰি।
সেইটোৱে।
বাকী জিম গোৱা নাই? অ মই জিম গৈছোঁ তুমি যোৱা নাই?
মই যোৱা নাই এই কেইদিন মই ঘৰতে ধৰা এক্সাৰচাইজ কৰিছ অলপ।
আচ্ছা আচ্ছ কি কি অক্সেচাইজ কৰিছা?
মই এই যোনটো এ পোচাপ আছে আকৌ তোমাৰ স্কোৱাড এইবোৰ চবেই কৰো ক'ব গ'লে।
অ চব কৰা ন?
উম তুমি?
ময় এইবিলাকে কৰি থাকো মানে জিমতো চব কৰো ন মই মানে তোমাৰ বাইছেপচৰ কাৰনে বাইচেপ কৰো, চেষ্টৰ কাৰণে ইনক্লাইন ইনক্লাইন পুচ আপছ মাৰোঁ এইবিলাক মানে বহুত কিবা কিবি আছে আৰু জিমতে।
অ ঠিকে আছে মই তোমাৰ সৰু-সুৰা, সৰু-সুৰাবোৰে কৰোঁ আৰু।
উম ঘৰতো বেছিভাগতো নাপাবাাই ন সৰু-সুৰাবিলাকে পাবা আৰু।
সেইটৱে ঘৰতে কৰো তাৰ পিছত জিম যোৱা নাই কিন্তু যাব লাগিব যাম বুলি ভাবিহে আছো মই।
অ তোমাৰ ঘৰওচৰততো জিম আছে এটা?
আছে কিন্তু তাত এ চি নাই জানা তাতে তোমাৰ কিমান আঠশলৈ এ চি নিদিয়ে।
অ আচ্ছা আঠশ লয় ন?
উম আঠশ লৈকেনেও এ চি নিদিয়ে ভাবাচোন তুমি।
আঠশলৈতো এচিটো দিব লাগে ন?
সেইটোয়ে আঠশ লৈছে ইমান পইচা লৈছে এতিয়া এ চি টো দিব লাগে সেখন লগতে কিন্তু সিঁতে এ চিটো দিয়া নাই সকাৰণে মই ভাবিছো এৰি দিম বুলি ভাবিছো।
অ এৰিদিয়াটোৱে ভাল হব নিচিনা লাগিছে মোকো দেই।
উম তোমালোকৰ হেপিনে ভাল আছে নেকি যিম?
আমাৰ জিমটো ভালে মানে অলম আমাৰ দু দুটা ফ্ল'ৰ আছে ন।
উম।
দুটা ফ্ল'ৰ আছে মানে ওপৰ ফ্ল'ৰ টোত মানে এ এচি টো ইমান এটা অন নক কৰে মানে তাত মানুহ কম যায় যে কিন্তু তলৰটোত মানে এ চি টো চলাচল হৈয়ে থাকে।
অ হয় থাকে ন কিমান লই তোমালোকৰ?
তামানলোকৰ গ'লো হয় তোমাৰ মানথলি তোমাৰ ওৱান থাউজেন লয়।
ওৱান থাউজেণ্ড লয় ন ঠিকেই আছে। বেছি দামো নহয় মেইনকে এটচ এচ এচি টো লাগে ইমানখিনি কষ্ট কৰাৰ পিছত অলপমানো ঠণ্ডা হব লাগে ন বদিটো।
সেইটোয়েতো মানে এইবিলাক যে জিম কৰিলে মানে বদিতটো অলপ গৰম হৈ যায় ন তাৰপিছত ঘাম বহুত ওলাই যায় ন?
উম ঘাম বহুত উলাই হেটো কাৰনে লাগে উম।
সেইটোয়ে।
পিছে কেনেকুৱা চলিছে দিনবোৰ কলেজ চলেজ যোৱা নাই?
উম কলেজ বাৰু আমাৰ গৰম বন্ধ হয় যাম মানে মাজতে গৈছিলো এদিন
ও
তাৰমানে গৈ পেলাই মানে মোৰ লগৰ এজনীয়ে মাতিলে।
অঁ
এই কিবা প্ৰেক্টিকেল কৰি দিব লাগিছিলে। এই প্ৰেক্টিকেলটো কৰি দিলো। তোমাৰ হলিডে হোমৱৰ্কটো তাত গুচি আহিলো আৰু কলেজৰ পা।
নাই ক্লাছ নাই কৰা একেইদিন।
না না ক্লাছটো কৰা নাই বাৰু ক্লাছটো। এই মানে এটা কৰা নাই মানে আৰু বন্ধও দিছে ন বন্ধতটো ক'ত ক্লাছ হব কোৱাচোন।
অ এইকেইদিনো বন্ধই দিছে গৰম বন্ধ দিছে।
সেইটোয়েইটো গৰম বন্ধ দি আছে এতিয়া গৰম বন্ধ খুলিব তেতিয়া আৰু যাম আৰু ৰেগুলাৰ। কলেছ?
ঠিকে আছে এছাইনমেণ্ট বোৰ কৰিছা নে নাই মই এছাইনমেণ্ট কৰাই নাই জানা ইমান ইমান পৰি আছে প্ৰেক্টিকেল গাল।
অ এচাইনমেণ্ট কৰা নাই তুমি এটা এ
কৰো ভাবি আছো গৰমৰ ব দিনতো যাবই আৰু।
এটা কাম কৰিবা এচাইনমেন্ট খিনি মোক দি দিবি অ মোক দি দিবা তাৰপিছত মই দিম কৰি দিম দিয়া এটা দুটা এছাইনমেণ্ট তোমাৰো হেল্প হৈ যাব ন তুমি কৰিব পৰা নাই যদি।
দুটা লগৰক দিছো আৰু বাকী দুটা তুমি কৰি দিব পাৰা যদি অলপ ভাল লাগিব কৰিব দিব পাৰিবা।
হ'ব দিয়া মইয়ে কৰি দিম একো কথা নাই তুমি বছ মোক এটা আইচক্ৰীম এটা খুৱাই দিবা আৰু গৰমত।
হ'ব খুৱাই দিম তুমি যি লাগে তাকে খুৱাম। তুমি ফালে কৰিলেই হ'ল মোৰ জানা মেইনকেচ লি খিবলৈ এলাহ লাগে ইমান ইমানন দ এডৰা এডৰা লিখিব লাগে সেইবোৰ বহুত এলাহ লাগে।
সেইটো হয় বাৰু কিন্তু যে মই জানা খৰুৰ পৰাই মানে লিখিবলৈ বহুত ভাল পাওঁ জানা মই মানে লিখোনতে। তেও ভাগৰ নালাগে আৰু মোৰ পঢ়াতকৈ বেছি ভাল লিখাতোৱে লাগে। সেইকাৰনে মানে লিখি ভাল পাওঁ আৰু মই।
অ ঠিকে আছে তেনে তোমাৰ মই লাগিলে জানা একদম পুৰা ডাঙৰ ডাঙৰ কুৱেশন এনচাৰ বোৰ মোৰ মুখচ মুখষ্ট কৰি ল'ম গোটেইখিনি মই পঢ়ি দিম। কিন্তু মো‌ই লিখাটো অলপ টান লাগে। মোৰ হেণ্ডৰাইটিঙো ইমান ভাল নহয় আৰু লিখিবলৈ বহুত- এলাহ লাগে জানা।
আচ্ছা, এলাহ লাগে ন?
সেইটোৱে আৰু একজামত মই যিমান পাৰো চৰ্ট চৰ্টকে লিখো তেতিয়া মানে ধৰা - শুদ্ধকে লিখো কিন্তু চৰ্টকে লিখো তেতিয়া মানে অলপ টাইমো বাছে আৰু গোটেইখিনি লিখি আহিব পাৰো আৰু ভাল নম্বৰে পাওঁ।
আচ্ছা ভাল নন্বৰে পোৱা তুমি সৰুকে লিখি দিলেও।
অ মিলাই মেলি লিখি দিওঁ আৰু।
আচ্ছা আচ্ছা ঠিকে আছে মইতো কিন্তু এঞ্ছাৰ বিলাক লিখিলে যে পুৰা এল'ব্ৰট কৰি লিখো মানে পুৰা লম্বা লম্বা লিখো আৰু। টু মাৰ্কচৰ মানে কুৱেশন বিলাকে মই জানা এনেকুৱা ভাবি লোৱা পাঁচ ছয়- লাইন লিখি দিওঁ আৰু তেনেকুৱা, উম। বাকী তোমাৰ একজাম দিব গৈছা নে এতিয়া নীটৰ?
এতিয়া যে এক্জাম হোৱা নাই হ'বহে আৰু অলপ দিন পিছতে।
আচ্ছা আচ্ছা তুমিতো জে ই এডভান্সো দিবা ন?
চাও কি কৰো জে ই টো।
আচ্ছা আচ্ছা দিব পাৰিবা মই মাজতে নিট দিছিলো। মই মাজতে নিট দিছিলো ন। এই তোমাৰ মাজতে তাৰ ৰিজাল্ট ওলালে মই এনেকে পাছ হলো আৰু। এতিয়া ভাল কলেজ এটা বিচাৰিব লাগিব আৰু। ৰেংকিং মোৰ আছে ছিক্স হাণ্ড্ৰেড ফিফটি কিমান।
উম ঠিকেই আছে।
সেইটোৱে
ইমান ইমান পোৱালিয়ে দিয়ে একদম মানে ধৰা বুজিছা নে বহুত পোৱালিয়ে দিয়ে।
সেইটোৱে বহুত পোৱালি আছে দেই আৰু কম্পিটিচন ইমান হয় ন কি কৰিবা এতিয়া সেয়াই টেনচন আৰু এতিয়া কি কৰো ভাবি আছো আৰু ঘৰতো মানে অৱস্থাতটো বেয়া ন। এতিয়া অলপমান-
সেইটো জে, জে ডবল ই যদি এডভাঞ্চো- যেতিয়া ধৰা পাছ কৰোঁ তেতিয়া আৰু মানে- ভাল চাকৰি তাকৰি পাম কাম চাম, মান্থলিটো আও মান্থলিয়ে আহিছে তোমাৰ - এক বছৰত এক বছৰত কিমান পেকেজ লাগিব তোমাৰ পঁচিশ লাখ ছাব্ববিছ লখ হেনেকা পায়।
সেইটোৱেটো সিমান পাই ভাবাচোন তোমাৰ আৰু তোমাৰ এনেকে ইঞ্জিনিয়াৰো বনিব পাৰিবা ন জে ই টো ভাল হয় বস্তু সেইটোৱে।
সেইটোৱে ভাল যদি ভাল তুমি যদি ধৰা আই আই টি এখন পাই যোৱা ন তোমাৰ চিন্তাই নাই আৰু।
ত সেইটোৱেতো, এ চাও এতিয়া কি হয় আৰু ন?
সেইটোৱে।
সেইটোৱে তুমি, আচ্ছা তোমাৰ দাদা এজন আছিলে নহয়, দাদাজনে কি কৰি আছে এতিয়া?
অ মোৰ দাদাই এয়া কৰে তোমাৰ এইটো বিজনেচ কৰে।
অঁ আচ্ছা কিহৰ বিজনেছ?
উম দাদা আমাৰ টাউন মেইন টাউন ন মেইন টাউনত দুখন দু দোকান আছে দোকান তোমাৰ ভাড়াত দি ৰাখে। মানে ধৰা দোকান তাৰে বেলেগ মানুহ বহাই ৰাখে।
অ আচ্ছা আচ্ছা ঠিক আছে আৰু আমি যে এদিন - তোমাৰ ঘৰ ফালে গৈছিলো যে আমি পকৰা কিনি আছিলো মনত আছে? তেতিয়া যে মানুহ এজন আহিছিলে যে দাদা নিচিনাই তোমাৰ বয়সৰে সেইজন সেইজনে তোমাৰ দাদা নেকি?
নাই নাই সেইজন বেলেগ দাদা সেইজন মোৰ পৰিয়ালৰে সেই দাদাজনে আমাৰ এই ডাবৰত জব কৰি আছোঁ, তোমাৰ ডাবাৰ যে
অ! ডাবৰ আচ্ছা ডাবৰ এই চাবোনটো ন ডাবৰ চাবোন।
অ! চাবোনটো, টুথপেষ্ট আকৌ এনেকা যিবোৰ পাই ন তাতে তোমাৰ কাম কৰি আছে।
অ! ঠিকে আছে দিয়া। কাম এটা নহলে আজিকালিতো ঘৰ চলিবই নোৱাৰি ন?
সেইটো দাদাই ভালে মানে পায়। কিমান পায় উম মাহত পঞ্চাশ হাজাৰ মান পাই চাগে।
পঞ্চাশ হাজাৰ ঠিকে আছে দিয়া ন?
অঁ! ঠিকে আছে কব গ'লে। মানে ধৰা ইমান এটা কষ্টও নাই কম্পিউটাৰত বহি কিনে কাম কৰি থাকিলেই হ'ল কিবাকিবি।
অ! কম্পিউটাৰতে ন কামবিলাক ঠিকে আছে। উম। ঠিকে আছে বাৰু। বাকী তুমি এতিয়া কি কৰিম বুলি ভাবি আছা এনে আগৰলে মানে?
মই পঢ়ি লওঁ। পঢ়ি লোৱাৰ পিছত যদি জে এ ডব্লউটি যদি দিব পাৰোঁ দিম। পাছ কৰিলে কৰিম আৰু নকৰিলে ময়ো বিজনেছ লাইনতে গুচি যাম কাৰণ আমাৰ গোটেই ফেমিলি বিজনেছ কৰে ন। আৰু জব কৰা ইমান নায়েই। মোৰ দাদা দুটামানহে আছে ধৰা। এজন দাদা আছে আমাৰ পৰিয়ালত খালি চাকৰি কৰে তোমাৰ এ কিহঁত আছিলে ৰবা। কিবা এটা চাকৰি কৰে এছএছবি নে নে কিবা এটা কৰে। সিহে অকল কৰে। এনে-এনে বাকী চব বিজনেছে।
আচ্ছা-আচ্ছা। তোমাৰ এছ এছ বি হলে তোমাৰ এইটো আৰ্মি লাইনতে হব ন?
আৰ্মি লাইন অঁ। মোৰ এজন দাদা আছে এজন দাদা আছে এখন ৱাইন শ্বপ আছে। এখন বাৰ আছে আৰু এখন ৰেষ্টুৰেণ্ট আছে। আকৌ আমাৰ বৰ্তাৰ বৰ্তাৰ চাউলৰ মিল আছে আকৌ এনেকে দোকান আছে কিছুমানৰ এ কিছুমান আকৌ ব্ৰইলাৰ কাটে। এনেকে বিজনেছে চবে গোটেই পৰিয়ালটোৱে।
হয় অ ঠিকে আছে বিজনেছটোৱে। কিন্তু এটা কথা জানা এনেকে তোমাৰ চৰকাৰী নকৰী থাকিলে যে মানে টেবিলিটি এট থাকে আৰু মানে লাই টাইমৰ কাৰণে। তেতিয়া মানে উম! সেইটো বেক বোন এটা থাকে। কিন্তু মানে বিজনেছটো ভাল হা ভালেখিনি পইচা আহে কিন্তু কথা ত হেৰি কি মানে কেতিয়াবা অলপ লচ গুচি যায় ন বস্তুটো। সেইটোৱেই আৰু কিন্তু পইচা আছে দুটাতে পইচা আছে বাচ এইটো চৰ কাৰী চাকৰিটো অলপমান মানুহ বিলাকে বেছি ভাল পায় আৰু।
সেইটো বেছি প্ৰিফাৰ কৰে। কিন্তু এ বিজনেছতো তোমাৰ বহুত পইচা।
অঁ! বহুত পইচা আছে দেই কিন্তু। চৰকাৰী নকৰীতকৈ মানে চাকৰিতকৈ বিজনেছতে বেছি পইছা ক'ব গ'লে। যোনে ভালকে কৰিব পাৰিব। সেইটোৱেই
কিন্তু বহুতে মানে ধৰা ৰিক্স লবলৈ ভয় কৰে।
অঁ! ৰিক্স লবলে ভয় কৰে দেই মানে সেইকাৰণে মানে মানুহ বিলাকে যে ভালকে পঢ়া, লিখা কৰি এটা চাকৰি কৰি ল'বলৈ বেছি বিচাৰে আৰু।
সেই চাকৰিত ইমান ৰিক্স নাথাকে ধৰা এনেওতো সৰুৰ পৰা পঢ়িয়ে আহে চবে হয় নে নাই?
সেইটোৱে।
সেইকাৰণে চবেই সিহঁতে মানে সিহঁতে পঢ়ি-পঢ়ি ধৰা ভালকে চাকৰি কৰিম বুলিয়ে ভাবে এতিয়া কোনো নাভাবে যে এনেকে জবো কৰিম বুলি ইমানখিনি পঢ়ি আহিছোঁ এতিয়া চাকৰিয়ে কৰিম বুলি ভাবে।
সেইটোৱে-সেইটোৱে। ময়ো ভাবি আছো ই মই ভাবি আছো মইতো এতিয়া বিজনেচ লাইন আমাৰ ফেমিলত মানে কি হা মানে চবৰ মানে চাকৰি এটাই আছে আমাৰ ঘৰ মানে পাপাৰ দুই তিনিজন আছে ন ভায়ক চবৰে মানে চৰকাৰী নকৰি আছে আৰু এজন মানে ঘৰত মানে এনে বহি আছে আৰু একো ইমান মানে পঢ়া লিখা নকৰিছিলে ন এতিয়া মানে ইনতে সৰু মৰু কিবা এটা দোকান এটা চলাই আৰু চ' মানে এইটো পাপাৰ নামটো ৰাখিবৰ কাৰণে মানে মও মানে এনেকুৱা ডিফেন্স লাইনতে যাম বুলি ভাবি আছো আৰু
অঁ ঠিকে আছে কৰিব লাগে আৰ্মি ছাইডে যাব মানে
অ আৰ্মি চাইডে যাম নহলে মানে তোমাৰ পুলিচো চাব পাৰো পুলিচত পুলিচত হলে পাৰি আৰু তোমাৰ যেনেকে এছ এছ চি তোমাৰ এছ এছ বি বিলাক আৰু তোমাৰ এইবিলাক বৰ্ডাৰত যে থাকে তোমাৰ চি আই এছ এফ এইবিলাকতো যাম বুলি ভাবিছো আৰু য'তে পাওঁ আৰু মই লৈ ল'ম আৰু সেইটোয়ে
মইও তোমাৰ সৰুতে ধৰা এ আৰ্মি বনোৱা বহুত আশা আছিলে বহুত সপো পোন আছিলে তাৰ পৰা মই মোৰ যি অতপালি অতপালি কৰোতে কৰোতে মোৰ পৰিলৈ হাত টো ভাঙিলে ন এতিয়া মই সেইটো কৰিব নোৱাৰো আৰু
অ তোমাৰ অ তুমি আগতে কৈছিলা ন তোমাৰ এ কিবা এটা ভাঙিল বুলি এইটো ৰদ সোমাইছিলে বুলি কৈছিলা উম একো নাই দিয়া এই এই তোমাৰ দেশত ইমান খিনি বস্তু আছে কাম কৰিবলে বহুত আছে ন তুমি চাই ট্ৰাই নকৰি ন কৰিলে কি বিজনেছ এটা খোলা নহলে তুমি বিজ না ট্ৰেডিং কৰা ন
এই ট্ৰেডিংটো কৰিম বুলি ভাবো আগতে কৰিছো এতিয়া কৰা নাই আৰু ধৰা
আচ্ছা আচ্ছা ট্ৰেডিঙৰ কাৰণে কিন্তু অলপ চাই চিতি কৰিবা দেই কেতিয়াবা ফটককতে পইচা খিনি গুচি যায়।
অ ৰিক্সা থাকে বহুত এই কোম্পেনী বিলাকৰ ধৰা আপ ডাউন বোৰ চাই থাকিব লাগে।
হয় এইটোৱেই কোম্পানী বিলাকৰ আপ সেইটোৱেই নিউজ চিউজ চাব লাগে। আৰু তোমাৰ ট্ৰেডিংৰ কাৰণে যে কিবা এটা ইউটিউব চেনেলো যে হয় মানে অলপমান গ্ৰাফ টো মানে গম পাই ওপৰত যাব নে তলত
অ কেন্ডেলষ্টিক বোৰ ও কেন্ডেল ষ্টিক বোৰ চাও আকৌ তোমাৰ সিহতে গাইড কৰে অলপ চলপ কেনেকে শিকা মানে বহুত শিকাই দিয়ে ইউটিউবত বুজিছা তুমি শিকিব পাৰা বাৰু মই তোমাক বুজাই দিম দিয়া তুমি ওচৰত আহিবা লগ পাম
হ'ব দিয়া তুমি মোক বুজাই দিবা ট্ৰেডিংটো হ'ব দিয়া।
অ'কে দিয়া উহ বাই বাই